হেল্ল'- হেল্ল'। হেল্ল'। আৱাজটো শুনা পাইছা?
অহ অহ মোৰ মাততো শুনিছা নে?
অঁ শুনা পাইছো, কি কৰি আছা?
অ মই এই অলপ চৰি চাই আছিলোঁ।
অ, বাক কি কোৱা কি খবৰ বহুত দিন পিছত মনত কৰিলা তুমি?
মই এই ইমান দিন। কিবা কিবি কামত মানে ব্য্স্ত আছিলোঁ। এ কিবা পজেক চজেক কৰিব লাগে। তাৰ পিছ কিবা ইন্টাৰিপৰ কৰিব লাগে। পিছে সেইকাৰণে তাতে ব্যস্ত আছিলোঁ আৰু। এতিয়া মানে আজি মানে শেষ হ'ব আৰু। বাকি আৰু এাইনমেন্ নিদিয়ে আজি এনে এটা লাষ্ট- গুড বাই টাইপৰ হ'ব আৰু ত' সেইকাৰণে আজি অলপ মানে ফ্ৰী আছোঁ তাৰমানে সেইকাৰণে, কৰিলো আৰু এটা ফোন তোমাকে।
অ, বাকী ঘৰত সকলোৱে ভাল আছে ন
অ অ আছে আছে তোমাৰ?
মোৰো ভালে আছে দিয়া আৰু কি কৰি আছা? এতিয়া এনে বহি আছা।
উম', উম, এনে এনে পঢ়ি আছোঁ আৰু।
অ', কোৱাচোন আজি কিয় মনত কৰিলা?
আজি কিবা মই চিৰিজ চাই আছিলোঁ। তাৰপিছত এই আমম আমি যে ট্ৰেভেল পঢ়িছিলোঁ সেইটোৰ কথা মানে মনত পৰি গ'ল। ত' সেই কাৰণে মানে চিৰিজ কপ্লিত হল তাৰপিছত তোমাকে ফোন কৰিলোঁ তাৰ মানে। কি কৰি আছা বোলো কি খবৰ উম,।
ত' অলপ মানে তোমাৰ লগত ট্ৰেভেলৰ কথা মানে মোৰ বহুত ভাল লাগে ন'- ট্ৰেভেল কৰি মই ভাবিছো তোমাৰ লগত অলপ ঘৰি মই ফুৰিব যাম বুলি। ট্ৰেভেল কৰিম মানে তোমাৰ লগত। মানে সেনেকাই ভাবিছোঁ আৰু।
অ' অ' ঠিকেই ঠিকেই।
উম, এনে ক'ত ক'ত ট্ৰেভেল কৰি পাইছা তুমি?
মানে আহ অসমৰ বাহিৰত?
অ, অ, অসমৰ বাহিৰতে।
উম, এনেতো মই গৈছো অ', ৱেষ্ট বেংগল গৈছোঁ। ভূৱনেশ্বৰ গৈছোঁ কে কে কেৰেলা গৈছোঁ। অ', কৰ্ণাটকাত গৈছো আৰু এবাৰ মানে আমি ডাইৰেক প্লেইন পোৱা নাছিলো সেইকাৰণে মানে এত দিন মানে এটা ষ্টপেজত থাকিছিলোঁ তাৰমানানে চেন্নাই নেকি। তাতে আছিলোঁ। তাৰ পিছত বাৰু আমি মেঘালয়ততো যোৱা হয় আৰু। তাৰ পিছত যিহেতু ওচৰতে আৰু তাৰ পিছত অ', মই ত্ৰিপুৰা মানে আছিলোঁ তাৰমানানে।
বহুত জাগাত গৈ চাগে ফুৰি তুমি।
অ', সেটোৱে তুমি ক'ত ক'ত গৈছা?
মইতো এনে যোৱাত মই ক'ব গ'লে বাহিৰত যদি কওঁ আৰু লনা বলা গৈছিলোঁ দেন বম্বাই গৈছিলোঁ তাৰপিছত বেংগালৰ গৈছিল ছিলো, মাইচোৰো গৈছিলোঁ, সেইটোৱে মানে ইমানখিনি জেগাতে ঘুৰিছোঁ আৰু। আৰু এনেই আছামৰ ভিতৰত ক'ব গ'লে মানে ইয়াৰে ভিতৰ ক'ব গলে আৰু মানে সেই কি কয় তেজপুৰ চাইডত গৈছোঁ আৰু মংগলদৈ চাইডত তেজপুৰ চাইডত আৰু মানে কি কয় হোজাই চাইডতো গৈছিলোঁ। আৰু মানে কি কয় ডিমাপুৰ চিনি পোৱানে ডিমাপুৰ?
অ' যাই থাকোঁ অ', অ'।
অ, ডিমাপুৰ চাইডতো গৈছোঁ আৰু মানে ভূটানো যাই পাইছোঁ আৰু ভৈৰক
অ' বা ভূটান যাব মানে ভাবি থাকোঁ তাতে মানে কেনেক কে যোৱানো মানে আধাৰ কাৰ্ড লাগে নেকি?
আধাৰ কাৰ্ড অ' তোমাৰ মানে সেইটো লাগে কিবা আইডি। চাইডি মানে মোৰ পাপাই দিছিল ন' সৰু থা সৰুতে গৈছোঁতো মোৰ ইমান এটা ভালকে মনত নাই আৰু। কিবাটোত তোমাৰ কাৰ্ড বাৰ্ডটো থৈ যাব লাগে নে তোমাৰ কাৰ্ড টো দেখাব লাগে।
আচ্ছা।
আৰু তাতে মই শুনা তাতে মানে পেট্ৰলৰ দামটো বহুত কম দামত পায়।
অ' ন' অ' কিহেৰে গৈছিলানো তাতে?
আমাৰ মানে পাপাৰ কাৰ দিয়ে গৈছিলোঁ।
অ' নিজৰ গাড়ীলৈ যাব পাৰে ন'?
অ', অ' যাব পাৰি মানে ভিতৰত সোমাব নোৱাৰিবা আৰু কাৰটো লৈ। আই থিংক দি, অ' তুমি তাতে থৈ যাব লাগিব।
থৈ যাবলৈ, আচ্ছা আচ্ছা। পাৰ্কিং থাকে?
উম, উম।
উম, কেনেকুৱা লাগিলনো তাতে ফুৰি কিনে?
ভালে লাগিল, মানে তাৰ তাতে এটা বাঁহৰ দলং টাইপৰ মানে কিবাটো এটা আছে, ইমান লামভা হয়, ইমান ভয় লাগে, মই ভয়তে সেইটোত উঠাই নাছিলো।
অ'।
উ, এতিয়া ভয়ে নাখাওঁ দিয়াচোই। এতিয়া মানে মই বহুত খি হৈ গৈছোঁ। আগতে মানে সৰু আছিলো ন'।
সেয়া সেয়া, উম, উম।
তোমাৰ কেনেকা এক্সপিৰিয়েঞ্চ, তাক ৱেষ্ট বেংগলত গ'লা।
ৱেষ্ট বেংগলত তোমাৰ ধৰি লোৱা এই চেকআপৰ কাৰণে মানে গৈছিলোঁ মানে। প্ৰথম তাৰপিছত অ' তাৰপিছতহে মানে বেংগালৰুত পিফাৰ কৰিছিলে তাৰপিছত মানে অ' ত' ৱেছ বেংগলত মানে সেনেকুৱা ফুৰা নহয় আৰু, অকল মলত গৈছিলোঁ তাৰপিছত আ, হেই কি আছিলে ন' ভিক্টৰিয়া চিক নহয় কি আছিলে, কিবা ভি টোৰিয়া পেলেচ কিবা আনছিলে যে, মই বাৰু বহুত এ, সৰু আছিলোঁ ত' সেইকাৰণে সিমানটা মনত নাই।
অ' মইও সেইটোত গৈছোঁ দিয়া, মইও গৈছোঁ, সেইটো মাইচুৰ ফালে আছে।
মাইচুৰটোতো মাইচুৰ পেলেচ হয় চাগে?
অ অ মাইচৰ পেল অ সে
অ অ উম হম যে সেনেকুৱাই হয় আৰু ত' সেইটোয়ে আৰু। মই মাইচুৰত যোৱা নাই চাগে মই চাগে নাচ নাছিলোঁ নেকি মই বা সৰু আছিলো চাগে একদম মানে বেবি। মানে মোৰ মা হ'ত, তাতে গৈছিলে আৰু তাতে সেইটোৱে। তাৰ পিছত, সেয়া আৰু মাই ইমানটা মানে ফুৰা নহয় আৰু মিউজিয়ামত গৈছিলো চাগে। ৱেষ্ট বেংগলত,
উম উম
উম হুম, সেনেকে আৰু, যিহেতু বহুত, সৰু আছিলো তো সেইকাৰণে ইমান তা মানে মনতো নাই তাৰমানে কি হয় মানে পুৰা মিক্সড আপ হৈ যায় আৰু সেইটোৱে।
মোৰো এনে যাব মন মানে কি ফ্ৰেণ্ডছ সোপাৰ লগত ট্ৰেভেল কৰোঁ অলপ। বেলেগ জেগা মানে বেলেগ বেলেগ টাইপৰ জেগাত যাওঁ কিন্তু মানে অলপ মানে জানা ন ছোৱালী মানুহ হয় মানে ঘৰৰ পৰা ইমান দূৰ যাব নিদিয়ে। সেইটো মানে আজিকালিতো জানা কিমান ঘটনা হৈ থাকে ত মাহতে মানে অলপ ভয় খায় আৰু সেই কাৰণে আৰু।
উ ঠিকে ঠিকে এ মই ক'ব পাহৰি থাকিলোঁ অ কোৱা।
কোৱা কোৱা কি কৈ আছিলা?
অ ৱেষ্ট বেংগলত মানে আমি মানে শান্তি নিকেতনত, গৈছিলো হা মানে কলেজৰ পৰাই লৈ গৈছিল মই এইটো কথা, পাহৰি থাকিলো যে হেতুটো ৱেষ্ট বেংগলৰে হয়। ত' তাতে মানে সেইয়া আৰু লগৰ কেইটাৰ লগতে গৈছিলো। তাৰ মানে ত' মানে ভাল লাগিল আৰু ফুৰি কিনে। যে ভাল। শান্তি নিকেতনত মানে তোমাৰ ৰবীন্দ্ৰ নাথ কি কি কৰিছিল ক'ত কি কৰিছিল কি লিখিছিল বা সেনেকুৱা লিভিং ৰুমটো আছিলে বা মিউজিয়াম ও আছিলে ন'বেল প্ৰাইজ কেইটা পোৱা। ত' সেইটো আৰু মানে আৰু ধৰি লোৱা তাতে ন অ সেই হোষ্টেলত টাইপ আছিল জানা মানে ল'ৰা হতে টো কম আছিলে মানে বহুতে কম ছোৱালীহে বেছি আছিলে তাত তাতে হা ত ছোৱালী ধৰি লোৱা টুৱেন্টি ওপৰত হ'ব। আৰু ল'ৰাহত অকল ছয়টা বা সাতটা আছিলে ত' সিহঁতে এটা ৰুমতে আছিলে আৰু আমি এই মস্ত ডাঙৰ মানে হোষ্টেলৰ ৰুমৰ নিচিনা মানে এটা এটা বিচনা আছিলে সৰু সৰু। ত' সেনেকুৱা আৰু সেয়া একেলগে মানে সেয়া এনজয় কৰিছোঁ তাৰপিছত এটাই প্ৰব্লেম হৈছে যে তাতে অকল দুটা বাথৰুম আৰু দুটাৰ মাজত অকল এটা বাথৰুমহে মানে আমি যাওঁ ই সেইটোত মানে লাইট নাই আৰু ৰাতিপুৱাটো আমি মানে নাথাকোঁ বাহিৰত মানে ফুৰো। ত' সেইকাৰণে মানে টো বৰ কষ্ট হৈছিল মানে ইমান বিশ ঘণ্টা মানে ছোৱালী মানে এটা বাথৰুমৰ কাৰণে ৱেইট কৰি আছিলোঁ। ত' মানে সেনেকুৱা মানে প্ৰব্লেম হৈ গৈছিল আৰু সচাকে সেইটোয়ে আৰু তাৰ পিছত মানে হোষ্টেল লাইফটো মই বুজি পালোঁ আচ্ছা সেনেকুৱাও হয়। মানে ধৰি লোৱা তুমি বাথৰুমত আছা আৰু কোনোবা কৈ আছে জল্দি জল্দি মোৰো যাব লাগে সেনেকুৱা তো মানে চ বে ৰেডি হ'ব লাগে, ত সেইটো মানে এটা প্ৰব্লেম হৈ হৈছে উম।
এনে ভালে লাগে ফেমিলিৰ লগত যায়ো মানে ক'ৰবাত যদি তুমি ট্ৰেভেল কৰিব খোজা যাই কেনে ভাল লাগে কিন্তু আমাৰ জানা ন ফেমিলিটো বিজি থাকে আমাৰ পাপ পা টো বিজিয়ে থাকে সেইকাৰণে আৰু ক'ত যোৱাই নহয় বেছিভাগ। কাৰণ যদি গৰম বন্ধ পাওঁ তথাপিওঁ মই যাওঁ অলপ নানিহঁতৰ তাতে নহ'লে অলপ প্লেনিং প্লেনিং হয় যোৱাৰ। কিন্তু এইবাৰ আৰু মোৰ প্লেনিঙৰ ওপৰত মানে পানী হৈ গ'ল। ইণ্টাৰ্ণ শ্বিপ চলি আছে ন সেইকাৰণে আৰু যোৱাই নহ'ল, মই ভাবিছিলোঁ মানে এইবাৰ মানে বন্ধ হ'লে ক'তবা ফুৰিব যাম মানে কাৰোবাৰ লগত ফ্ৰে কাৰ লগত আৰু শ্বিলংতটো যোৱাৰ মানে মোৰ বহুত মন আৰু।
উম হুম।
শ্বিলংটো মানে, মোৰো মানে এবাৰ যাব মন আৰু চাব চাই আহিবৰ কাৰণে। এনে ৰাণী খামাৰতো গৈছিলো কলেজৰ ফালেই লৈ গৈছিল আমাক। কলেজৰ পৰা সেইটো বহুত ভাল লাগিছিল যাই কেনে সেইটো মানে।
অ অ অ সেইয়াই গৈছিলো মইও ফেমিলিৰ লগত। ভালেই লাগিছে চিনেৰীটো উম।
উম মানে চিনাৰীটো ভালে লাগে মই নাৱতো উঠিছিলোঁ। নাওত উঠি মানে স অ অ উ ঠি কেনে সেইটো পাৰ গৈছিলোঁ, পাৰ তাৰপিছত ৱাটাৰ ফল টাইপৰ এনেকা জাগাত গৈছোঁ আমি। আমাৰ লগত উম উম সেনেকা মানে গৈছিলোঁ।
অ ভালে হয় এতিয়া ফেমিলিৰ লগত গ'লে মানে মোৰ উল্টা ভয় কৰিছে তা তাতে নাযাবা সেইটোত নাযাবা তাতে নাযাবা সেইকাৰণে কিছুমান ক্ষেত্ৰত আৰু ফেম মানে ফে ফ্ৰেছৰ লগত গলে মানে ভাল হয় সেইটো।
উম।
হেনও উম, এনেও মানে মোৰো অ মোৰো ফ্ৰেছতকে উম ফ্ৰেছতকে মানে ফেমিলিৰ লগতহে যোৱা হয় মানে বেছিভাগ।
মোৰো মানে ফেমিলিৰ লগতে যোৱা হয় বেছিভাগ মানে। ম
উম।
এনে ক'ব গ'লে ফ্ৰেজৰ মানে বহুত প্লেনিং হয় মানে এনেতো যাওঁৱেই মই। কিন্তু এই গুৱাহাটীৰ ভিতৰতে থাকিব লাগে। কলে আৰু পাৰ্কে চাৰ্কে সেনেকা টাইপই কতে যাব লাগে আৰু, মানে সেনেকা বনাব নোৱাৰো কি বাহিৰত যাম, এদিম থাকি আহিম। মানে মোৰ বহুত মন আৰু। কেইদিন ফ্ৰেণ্ডছ সোপাৰ লগত মানে ঘূৰো ফুৰোঁ, ট্ৰেভেল কৰো, চাৰি পাঁচ দিন মান পুৰা একদম ইনজয় কৰো, সেনেকা টাইপৰ।
বুজিছো বুজিছো।
এক্সপ্ল'ৰ কৰিব বহুত মন মোৰ, মোৰো মানে পুৰা একদম ঘুৰিব একদম মন যায়। কিন্তু নোৱাৰি, কি ক'বা তুমি? ফেমিলি টেনচন বাঢ়ি যায় ন, ক'তবা ল'ৰা ছোৱালী গ'লে, সেইটোয়েই।
সেইটোৱেই। সেইকাৰণে মই কি ভাবিছো জানা? সেই অলপ মানে সোন সোনকালে কিবা মানে চাকৰি কৰি, এনে পইচা জমা কৰি- কিন্তু সেইটো মানে বহুত কষ্ট আৰু। সেনেকুৱা যদি পইচা জমা কৰো তেন কৰ'বাত যদি ফুৰিব যাওঁ, সেইটোও আকৌ ফেমিলিৰে টেনচন হ'ব বাৰু। কিন্তু মই ক'ব বিচাৰিছো যে, যদি তুমি ইণ্ডিপেণ্ডেণ্ট হৈ যোৱা। বা নিজৰ সেনেকুৱা এটা ঠাই আছে, থাকাৰ কাৰণে, ত' তুমি মিম পি চব বস্তু মানে আপডেট কৰিব নালাগে, পেৰেণ্টছ হতক। তাৰপিছত যাব পাৰিবা উইদাউট টেনচন আৰু। মানে ধৰি লোৱা, একদম ইণ্ডিপেণ্ডেণ্ট আৰু অঁ
মই মানে এনেকা মানে যাব মন বহুত আৰু, এদিন প্লেনিং বনাম গে, যাম দিয়া। কনভিনচ কৰি ল'ম মোৰ ফেমিলিক, সেইটোৱে ফ্ৰেণ্ডচ সোপাৰ লগত যাম গে এদিন।